হেল্লৌ' অ' মাতটো শুনা পাইছানে?
অঁ পাইছো পাইছো।
অঁ অঁ অঁ।
অঁ কি কৰি আছা?
এয়া আছো এই চাহকন খাই কিনে বহি আছো, তুমি?
অঁ মও এনেই আছো।
অঁ অঁ বাকী ভালনে?
বাকী মোৰ ভালে অঁ, তোমাৰ ভালনে?
মোৰ ভালে বাৰু আছো, এই কি কবা গৰম চৰম আৰু ত সেইবিলাকৰ মাজতে আও আছো আও।
কেনেকুৱা বত বতৰ কেনেকুৱা সেইফালে?
বতৰ ভালে বাৰু। ভাল হক মানে ইমানো ভাল নহয় বৰষুণ আহি যায় পতক মাজতে।
অঁ আমাৰ সেই তেনেকুৱাই হৈ আছেটোনা আগবেলা ৰ'দ দিব অকমান বৰষুণ আহে মানে- তোমাৰ বিয় বেলেঞ্চেই হোৱা নাই মানে তোমাৰ গৰম ঠাণ্ডা ভালকে।
অঁ অঁ তাকেহে।
বাকী কলেজ চলেজ গৈ আছা নেকি? খোৱা বোৱা কৰা নাই বনাই আছে ভাত।
অঁ অঁ আমাৰ এই বনাইহে আছে।
কলেজ চলেজ গৈ আছে নেকি?
কলেজ আজি হেৰি যোৱা ন'হলে।
অঁ কেলে কিবা প্ৰব্লেম আছে হ'ল নি?
যোৱা ন'হলে মানে আজি হেৰি ইয়াত- এ মানে কাহিনী এটা মই কালি তোমাৰ নিউজ এটা পাইছিলোঁ।
অঁ'
মানে তোমাৰ- নিউজ এটা পাইছিলোঁ যে তোমাৰ চাৰি দিনলে মোৰ কলেজ বন্ধ থাকিব চব।
অ' ক'বাত নিউজ পাইছিলে মানে।
অঁ তাৰ পিছত হেৰি সেটো মই চবলেকে শ্বেয়াৰো কৰি-
অঁ অঁ।
উম' উম' কিন্তু তাৰ পিছতহে গম পালোঁ যে- তাৰ পিছতহে গম পালো মই যে নিউজটো ফেক আছিলে বুলি।
ফেক আছিলে, অঁ তোমাৰ মানে মোৰো-
অ', সেইটো কাৰণে মই কলেজো যোৱা নহলে আজি, মই মানে সঁচা বুলি ভাবিলো।
নহয়, হয় কি গম পোৱা নাই, এই চচিয়েল মিডিয়াত যে
অ'।
চচিয়েল মিডিয়াত আজিকালি সেই তেনেকুৱা ফেক নিউজ বা এনেকুৱা ফেক স্কেম বিলাক বহুত চেল থাকে, গম পোৱা নাই।
উম, বহুত হৈছে, অ'।
একেবাৰে সৰু পৰা ধৰি একেবাৰে ডাঙৰ স্কেমৰ লাগে, বহুত খিনি হোৱা দেখা পোৱা যায়।
অ', হৈছে, মই তোমাৰ নিউজটো পাই মোৰ লগৰ চবলৈকে শ্বেয়াৰ কৰি দিলোঁ, এতিয়া সিহঁতেও নগলে কলেজ।
অ', তাকে হে, সেই মানে আজিকালি প পতককে নিউজবিলাক মানে চাবলৈও মানে হেৰি হয়, গম পোৱা নাই।
উম, তাকেহে, তোমাৰ মোৰ আজি দুবছৰ মান আগত এনেকে তোমাৰ স্কেম আৰু এটা হৈছিলে।
অ',
মানে তোমাৰ ফোন কল এটা আহিছিলে, তাৰপিছত মোক ক'লে যে হেৰি তোমাৰ এনেকে লটাৰী লাগিছে।
অ'।
অ', তাৰপিছত তোমাৰ হেৰি অ' টি পি এটা যাব, অ' টি পি টো দিবলৈ ক'লে মোক। তাৰপিছত মই, মইতো প্ৰথমতে সঁচা বুলি ভাবিছোঁ।
অ'।
তাৰপিছত মই অ'টি পিটো দি দিলো, তাৰপিছত মোৰ অ'। অক, অলপ পাছতে মোৰ বেংকত মানে তোমাৰ, বেছি পইচা নাছিলে বুলিহে, মোৰ মানে দুহেজাৰ মান আছিলে। গোটেই পইচাটো উৰি গুচি গ'ল মানে।
উম, তেতিয়া চাগে তুমি ইমান গম নোপোৱা সেই স্কেম বিলাকৰ কথা।
অ', তেতিয়া মই ইমান গমো নাপায়ও অনলাইনৰ কথা। অ', তেনেকে মোৰ, কাটি দিলে অ', মোৰ বেছি পইচা নাচিলে বুলিহে তেতিয়া।
অ', অ', এই তোমাক কি গম পোৱা নাই, সেইকাৰণে এতিয়া মানে ডিজি, ডিজিটেল ৱৰ্ল্ডখন যিমানে তোমাৰ ডেভলপ হৈছে ন'।
উম।
মানে সেই ক্ষেত্ৰত আমি এতিয়া পতকে মানে কাম বিলাক শেইকাৰণে কৰিব নালাগে, আৰু প্ৰত্যেকটো কথা একো কৰিব নালাগে, আ, আ, আ। আকৌ তোমাৰ, মই যোনখিনি, তুমি যুনখিনি কলা ন' সেই স্কেম খিনি বাদেই ন'। যিখিনি তোমাৰ পইচা খিনি, সেইখিনি মইতো আজিতো বহুত ঘটি আছে, তেনেকুৱা হেকাৰ সেইখিনি। হেকাৰেই হওক বা স্কা, স্কেম এইখিনি ঘটি আছে, আকৌ নিউজৰ কথাটো যোনটো কলা। ফেক নিউজতো তমাৰ আজি কালি সামাজিক মাধ্যমত একদম পোৱা ট্ৰেণ্ডি, গম পোৱা নাই, যোনে যিমান ফেক নিউজ দিয়ে, সিমান ট্ৰেণ্ডত জাই।
অ', সেইটো মানে তোমাৰ কিছুমানে ভিউজৰ কাৰণেও কৰে ফলোৱাৰছ
অ', অ', অ' সেইখিনি মানে, মানে মানুহৰ নিগেটিভ বস্তুটো বেছি টেনশন দিয়ে ন'।
অ', মুঠতে, অ', নি, মুঠতে নিজে ভাইৰেল হবলৈ চাই আৰু।
অ', সেইটোৱে কথাটো মানে, সেই এতিয়া সেইকাৰণে তোমাৰ কি হয় এনেকুৱ ধৰণৰ আমাৰ এতিয়া গাঁৱলীয়া মানুহ বহুতে ইউজ কৰে ন' সেইখিনি। চোচিয়েল মিডিয়া। এতি এতি এতিয়া বাউ সে যোনখিনিয়ে ইউজ কৰি আছে তোমাৰ ধৰা অলপ ইউজ কৰা দিন হ'ল তেওঁলোকৰ পৰা ইমান টষ্ট নাই তেওঁলোকে অলপ বুজি পাই গ'ল কথা খিনি।
উম হয়।
কোন কোনখিনি কেনেকুৱা নিউজ সেইখিনি অলপ ধৰিব পাৰে।
উম এতিয়া তোমাৰ ছচিয়েল মিডিয়া তোমাৰ যিমানেই মানে উপকাৰী সিমানেই এতিয়া অপকাৰী হৈ পৰিছে।
অপ অপকাৰী হৈ পৰিছে ন আউ আউ আকৌ চোৱাচোন তুমি অকনমান মই সেইটো সেইটো পা অকমান যেতিবা আহিছো এ আই ক্ষেত্ৰলৈ চোৱা তুমি এ আই এ আই ক্ষেত্ৰত চাবা দেই এতিয়া।
এ আই ইমেজ জেনেৰেটৰ ক্ষেত্ৰত চোৱা তুমি আজিকালি কেনেকুৱা ধৰণৰ ইমেজ জেনেৰেট কৰিছে মোত সেদিনাখনি কি হ'ল কথাখিনি
অ'।
সে সে সেইদিনাখনি মানে আ আ নিউজ এটা পালোঁ ৰিয়েল বাউ সেইটো হেৰি নহয়। তুমি কি হ'ল মানে তোমাৰ আ নিউজ নহয় মানে একুৱেলি মানে আমাৰ গাঁৱতে ঘটনা এটা ঘটিলে মানে।
অ'।
হল ল'ৰাটো মানে অকমান ভালেই এ পঢ়া শুনা ভাল ব্যৱহাৰ পাতি ভাল তাৰ মানে কি কৰিলে লগৰ গিটাই মানে ধেমালিতে কি কৰিলে তাৰ ফটো মানে তোমাৰ এ আইত দি তাৰ লগত মানে ছোৱালী এজনী মানে বহি থকা ফটো এখন বনাই দিলে মানে পাৰ্কত।
অ', হয় নিকি?
অ', তাৰপিছত ত এ এ আইটোত তোমাৰ ইমান পাৰফেক্টলি বনা আমা ধৰা মা দেউত তেটো ইমান বুজিও নাপায় ন এ আইৰ কথা।
উম হয়টো।
আৰু ৰিয়েল ৰিয়েল ফটো আৰু এ আইৰ ফটোৰ মাজত কত ডিফাৰেঞ্চ বুজি পাব আমিয়ে পতকে ধৰিব নোৱাৰো কোনটো ৰি
অ চব একদম ৰিয়েলষ্টিক পুৰা।
অ অ', তাৰপিছত সিহতিগিটাই মানে হাঁহি ফূৰ্তিতে সামাজিক মাধ্যমতো দি দিলে।
অ'।
দি দিয়াৰ লগে লগে সিহঁতৰ ঘৰত গম পালে পিছত গম পোৱাৰ পিছত মানে অলপ কাহিনীটো অকমান ডাঙৰ হৈ গৈছিলে মানে মা অ তাৰ পিছতে অকমান তাৰ পিছতে সিহঁতৰ লগৰ গিটাৰ লগত পিছত এতিয়া সহঁতি যেতিয়া হৈ কাঢ়িলে
অঁ'।
এতিয়াহে মানে মাক বাপেৰে গম পাইছে যে এইবোৰ এ আই বনাইছে তাপা সিহতি সেইদিনাখনিয়ে- শপত খাইছে আমি এনেকুৱা কাম নকওঁ বুলি বোলে তেনে কথাখিনি গতিকে মানে তোমাৰ অ অল অভাৰ তোমাৰ স্কেমৰ নহয় মানে অকল স্কেম‌ নহয় মানে গোটেই কথাখিনিৰ কথা কৈছো স্কেমৰ পা ধৰি ফেক নিউজৰ পা ধৰি যোনবিলাক আমাৰ হৈ আছে ন এ আই যোনবিলাক এই গোটেইবিলাক মানে চাইবাৰ চাইবাৰ ৱলড ৱৰ্ল্ডতখনৰ তোমাৰ এটা নিগেটিভ চাইড হয় আচলতে
উম তাকে
হয় হয় এতিয়া তুমি তুমি তুমি কি ভাব বাৰু এই এই মানে এতিয়া ধৰা প্ৰত্যেক যোনবিলাক ইউজাৰে ইউজ কৰে ন চচিয়েল মিডিয়া
অ
আমাৰ গাঁৱৰ মানুহ হওঁক বা যোনে নহওঁক তেওঁলোকে প্ৰথমতে সেই কথাখিন বিষয়ে জানি লোৱা উচিত হয় নে নহয় বাউ মানে ডাইৰেক্ট ইউজ কৰিলে ধৰা তেওঁলোকৰ সেইখিনি সমস্যাত পৰে ন।
অ সেইটোৱে।
গতিকে তোমাৰ মানে স স সেইটোৱে কথাটো মানে মোৰ মানে, তেনেকুৱা গাৱ গাঁৱৰ মানুহ বহুত তেনেকুৱা হৈছে। এ গাঁৱৰ মানুহক তুমি যোন অটিপি দিয়া কথাটো কলা ন তেনেকুৱা বহুত মানুহ হৈছে আক।
অ হয় চাগে।
অ অ সেইকাৰণে, সেইকাৰণে আজিকালি ফোন কলত আকৌ আজিকালি ফোন কলত আজিকালি চাইবাৰ মানে, সেয়ো দি থোৱা থাকে ন তেনেকুৱা ধৰণৰ অতিপি খুজিলে আপোনালোক, নিদিব সেইখিনি, কৰিছে আৰু মোৰ লগত, তোমাৰ সেই পইচা হেইঅত হোৱা নাই বাৰু দেই পইচাৰ ক্ষেত্ৰত।
অ
কিন্তু তোমাৰ মোৰ সেই এই ফেক নিউজৰ ক্ষেত্ৰত ময়ো ফচিছোঁ। গম পোৱা নাই ফেক নিউজৰ ক্ষেত্ৰত মো মোৰ কেতিয়াবা তোমাৰ নিচিনাকে কলেজ। খটি মোৰ হৈছে কেতিয়াবা স্কুল বন্ধ মানে। আজি তোমাৰ অ আজি তোমাৰ এটা পালো কি গম পোৱা নাই,
অ কিবা?
আজ আজি দিছে তোমাৰ এতিয়া গৰমৰ, গৰমৰ কাৰণে চৰ গৰমৰ কাৰণে চৰকাৰে এ, ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ড যিয়ে স্কুল নহওক কিয়,
অঁ
সেইটো তোমাৰ ইউনিফৰ্মতটো কম্পালচৰি কৰা নাই। ইউনিফৰ্ম নিপিন্ধিলেও হব বুলি কৈছে। কিমান দূৰ সত্য কিমান দূৰ অসত্য মই গম নাপাওঁ দেই আৰু কি গম পোৱা নাই বচ, এটা চৰকাৰী ভাৱে যেতিয়া অফিচিয়েলি নিদিয়ে ন আমি সেইটো বিশ্বাস কৰিবই নালাগে আচলতে।
উম তাকে এইটো ভেৰিফাই হোৱাৰ পিছতহে আমাৰ মানে বিশ্বাস কৰিব লাগে।
অ, এতিয়া তোমলোকৰ এতিয়া কেনেকুৱা ধৰণৰ হয় এই মেট্ৰিকৰ আগত বা হাই ছেকেণ্ডৰী আগত কিমান দূৰ, কি নোলালে তোমালোকৰ মনত আছে‌ নাই?
অ তাকেতো কিমান বাৰ আমাৰ পিছুৱাইছে।
অ হাই ছেকেণ্ডডৰ আকৌ ৰুটিন ওলাইছে কোনোবাই এখন দিয়ে। কোনোবাই এখন দিয়ে সেইবোৰ ফেককে বনাই ন। এতিয়া সেইবিলাকৰ পৰা। অ অ সঁচা বুলিয়েতো ভবা হয়।
উম।
গতিকে মানে উ এই ফাণ্ডামেণ্টেল যোনখিনি আছে ন এই ই সেই ইজ মানে, হৈছে নে যাব। সেইখিনি আল চচিয়েল মিডিয়াৰ ব্যৱহাৰটো সঠিক ভাবে ৱ্যবহাৰটো জানিব লাগে মানুহে। কাৰণ এইবিলাকৰ এই ইস্কেমাৰ বিলাক থাকেই মানে। তেনে সাৱধানতাটো অৱলম্বন কৰিব লাগে আৰু আমি, মানে অ কেতিয়াবা আগতে আমি নিজে পাই থইছো।
উম তাকে এইবিলাক। তুমি মানে কি ভাবা মানে এইবিলাক এনেকে। তোমাৰ এইবিলাকৰ পৰা বাচিবলৈ মেলিবলৈ কি কৰিব লাগে।
অ মানে সেই সেইটোয়ে মই কৈছো ন কথা খিনি যে তুমি ছচিয়েল মিডিয়াটো ইউজ কৰিব ওলাইছা, কিন্তু তাৰ যোনখিনি ফাণ্ডামেণ্টেল মানে প্ৰাথমিক যোনখিনি কথাখিনি আচলতে সেইখিনি জানিব লাগে। আজিকালি তুমি সামাজিক মাধ্যমৰ স্কেমৰ পৰা অকণমান চোৱাখন আঁতৰি সামাজিক মাধ্যম মানুহে আজিকালি যোনটো কামত ব্যৱহাৰ কৰে তাতকে কিমান অপজিতত ব্যৱহাৰ কৰে তুমি আজি চোৱাহন। মানুহে। গোটেই কন্ট্ৰভাৰ্চিয়েল গোটেই কথাখিনিলে গুচি যায়। গোটেই মানুহৰ ডেইলী লাফৰ লাইফৰ পৰা ধৰি গোটেইখিনি, মানুহে মানুহক তিৰস্কাৰ কৰাৰ হৈ গোটেইখিনি কণ্ট্ৰভাৰচিয়েল লৈ গ লৈ গুচি যায়।
অঁ তাকে।
অ যাৰ কাৰণে সামাজিক মাধ্যমটো আজিকালি কাৰোবাৰ কাৰণে কাজিয়া কৰা মাধ্যম হৈ পৰিলেগে।
উম উম হয়।
গ গতিকে প্ৰথম কথা সেই সেইখিনিৰ পৰা বাচিবৰ কাৰণে তাৰ প্ৰথম কথা ব্যৱহাৰটো জানিব লাগে। আৰু দ্বিতীয় কথা, সেই তাত যিখিনি প্ৰব্লেম হয় সেই প্ৰব্লেমখিনি একো গম সঠিক কথা গম নোপোৱাকে আমি একো সিদ্ধান্ত লব কৈ নেকি আচল
উম তাকেহে।
অ সেইখিনিয়ে কথাখিনি। আৰু মানে সাৱধানতাই সাৱধানে সাৱধানৰ মৰন নাই, গতিকে উম এই যিসকল মানে ইমানকে নজনা আছে গতিকে তেওঁলোকে সহায় ল'ব লাগে ন যিসকলে জানে তেওঁলোকৰ কথা, তেওঁলোকক সুধিব লাগে বোলে এনেকুৱা এনেকুৱা হৈছে। সেইখিনি আও কথাখিনি। তাকে বাৰু বহুত দিনৰ মূৰত ফোন কৰিলা ভাল লাগিলে কথা পাতি আজি।
অ বাকী ঘৰত ভালে আছা নহয়?
বাকী ভালে ভালে অ, মাহঁতৰ ভালে এতিয়া পথাৰত নামিছে আৰু খেতি বাতি। কাৰনে। তোমালোক?
অ আমাৰ ভালে বাৰু আমাৰ খেতি বাতি নাই নহয় ইমান।
অ অ অ তাকে বাৰু। এই কেতিয়াবা আহিবা আকৌ আমাৰ ফালে।
অঁ বাৰু যোৱা কথা আছে বাৰু মই যাম এদিন।
অ বাৰু বাৰু বাৰু হ'ব।
অঁ এতিয়া ভাত বনাইছ নহয়?
ভাত বনাই আছে অঁ।
অঁ অঁ।
দিয়া তেনেহলে আজিলৈ ৰাখিছো।
অঁ অঁ ঠিক আছে।
বাৰু বাৰু।